হেল্ল' অ শুনিছেনে হেল্ল'
হেল্ল' অ শুনিছে নে অ শুনিছো শুনিছো
কি কৰি আছে। এ ভাত খাই আছো এনে আপুনি
অ', মই ভাতকেইটা খাই, বাচনকেইটা ধুই আহি বহিছোহি।
অঁ' -খোৱা বোৱা কিহে কৰিলে?
খোৱা বোৱা হেৰি এ আলু ভাজিলে তেনেকে
অঁ'। বাকী হন পালেই নহয়।
অঁ ভাল ভাল আঁহ
অঁ বতৰ কেনেকুৱা সেইফালে ।
বতৰ বৰষূণ উম্‌। ৰাতিপুৱা বৰষুণ দিছিলে তাপিছতে পৰিলে আকৌ এতিয়া আকৌ ডাঙৰকে বৰষুণ দিছে।
অঁ', আমাৰ-আমাৰ ফালৰ বৰষুণ দিছে
অঁ'
দি আছে- দিছে এৰিছে তেনেকুৱা হৈ আছে
অঁ, আমাৰ এই আহিছে ডাঙৰকে পানী হয় হয় আহ
অঁ' পানী হৈছে?
পানী হৈয়ছে
অঁ' । আমাৰ এইফালই- হৈছে মানে পথাৰ বিলাকত। ইমান ইমান বেছি নহয় আৰু অঁ-
উম্‌ উম্‌। আমাওঁ এইফালে তেনেকুৱাই বাওঁ কিন্তু হ'লে- আঁ' মানে বহুত হেই হৈ যায় আমাৰ মানে পিছফাল পাই যায়হি মানে পানী।
অঁ, অঁ আপোনালোকৰ সেইফালে বানপানী চাগে হয় হয় ন।
অঁ বানপানী হয় অঁ এতিয়া পানী খিনি মানে আপোনাৰ বৰষুণৰ পানীয়ে পথাৰ ভৰি আছে। তাৰপিছত এনেই আমাৰ বানপানী হয় বহুতো অসুবিধা হয় মানুহবোট খেতি বাতি কৰিবলৈও দিগদাৰ হয় অঁ। এ' বহুত অসুবিধা আৰু পানী হ'লে কিমান অসুবিধা
হয় হয়। সেইফালে মানে মাথাউৰি চাত্‌ মথাৰিও তেনেকে বন্ধোৱা নাই নেকি
বনোৱা মানে-ইমান হেইকে লগা নাই এনে বস্তা- চস্তা দিয়ে আওঁ। আওঁ নদীয়েনো ক হেইবোৰ ৰখাব পাৰিব।
অঁ উম্‌ আমি আমাৰ এইফালে বা যেনেকে বানপানী । সন্মুখীন হোৱা নাই আপোনালোকৰ ফালে এনেকে বানপানীয়েতো বহুত চাগে বানপানীৰ সন্মুখীন হৈছে ন
হৈছে অঁ' হয় হয়। আমাৰ বানপানীয়ে এবাৰ ভিতৰে সোমাইছিলে। তাৰ ক'তো যাব নোৱাৰে ল'ৰা-ছোৱালী স্কুল যাব নোৱাৰে। খোৱা-বোৱা বস্তু আনিবলে যাব নোৱায়ে, ঘৰ পা ওলাব কাব নোৱাৰে না এনেকুৱাকে পানী হয়।
অ, ' বহুত ক্ষতি কৰিছ
বহুত ক্ষতি হয় অ', খেতি মাটি বেয়া কৰি এতিয়া ৰুব নোৱাৰা। সময়ত অ', বানপানীয়ে তোমাৰ আপোনাৰ আদা হয় যোৱাৰ পিছত আকৌ এইবোৰ জেগাবোৰ লেতেৰা হয়, এই
হয়, হয়, অ'। আপনাৰো হেইফালে এতিয়া বানপানী হোৱাৰ মানে কোনবা অ', এই চৰকাৰৰ ফালৰ পৰা কিবা সাহাৰ্য্য পায় নে?
নাই, নাই আমাৰ এফালে চৰকাৰৰ সাহায্য নাই ।
একো সাহায্য নাই।
একো সাহাৰ্য নাই অ', ঠায়ে ঠায়ে ক'বাত ক'বাত দিয়ে, কিন্তু আমাৰ এইটো চাইডে মানে আমাৰ এই কনত একো পোৱা নাই তেনেকে আজিলৈকে। এ, ওপৰ পা ঠিকেই দিয়ে আপোনাক তলত গণ্ডগোল কৰি দিয়ে। খাই দিয়ে ন' পইচা মাৰি দিয়ে।
তিয়া মানে আপোনালোকক আপোনালোকে মানে এতিয়া, এ' চৰকাৰৰ ফালৰপা ইনে, উম, সাহায্য হিচাপে বিচাৰিব অ', মানে পাৰে, হয়, নহয়?
পাৰো পাৰো আমাৰ এতিয়া কিমান অসুবিধা হয় আমাৰ এতিয়া মথাউৰি ভাঙে ৰাস্তাত থাকিব লগা হয়।
বা
তেনেকুৱাতটো আমাৰ এ' সাহায্য নামৰ আপোনাক এই বিস্কুট-বিস্কুটৰ পেকেট তেনেকুৱা সেয়া সেয়া জানো যথেষ্ট জানো আপুনি কওঁকচোন? কিমান মানে বেয়া অৱস্থাত মানুহ থাকিব লাগে। জেগা নাই শুবলৈ জেগা নাই বহিবলৈ জে তেনে ৰাস্তাত আও তা পঞ্চো আপোনাৰ, এই পোহনীয়া গৰু-ছাগলী হাঁহ-কুকুৰা খিনি আছেই।
আছে গৰু-ছাগলীটো উম, হয়, হয় গৰু-ছাগলী বহুত অসুবিধা হয় ন বান পানী হৈ গ'লে। গৰু ছাগলী বুলিয়ও নহয় মানুহক মানুহ বিলাকৰো অসুবিধা হয় খোৱা লোৱা। আকৌ ধৰক এতিয়া অ'। সৰু ল'ৰাছোৱালী, ডাঙৰ ছোৱালী বিলাক ধৰ এইবলাক পেডচবিলাক, নেপকিনছ বিলাক। একো দৰকাৰ হয় ইমানক
অ' দিব লাগে। অ' সেইটোয়ে বেমাৰ
বেমাৰ, বেমাৰ হয় মানে এতিয়া। খুব এতিয়া মহ হ'ব একদম বান পানী হোৱাৰ পিছত আপোনাৰ মহ হব।
উম।
বিভিন্ন ধৰ মানে ধৰণৰ এতিয়া বেমাৰ বিলাকে দেখা দিব।
উম হয়।
এতিয়া বানপানী হোৱাৰ পাছতে সাপৰ
অ' সাপটো এতিয়াতো এতিয়াই বেছি হৈছে সাপ এইবাৰ সাপৰ হেইটো বেছিয়েই।
চি বুলি কোৱা মানে য'তে ত'তে ধৰক আপোনাৰ ঘৰ চাই
উম আমাৰ ঘৰতে এতিয়ালৈকে আপোনাৰ সেই চাৰি পাঁচবাৰ মান সোমালেই।
অ'।
উম মানে বাহিৰত সোমাই যায় বাহিৰত মানে দুৱাৰমুখতে নহ'লে ভিতৰত তেনেকুৱাতে মানে সৰু ডাঙৰ চব।
হয় হয় অ'।
সেইবোৰ সেইবোৰলে কিমান ভয় এতিয়া ৰাখো ডাঙৰ খিনিৰ বা যেন তেনেকৈ সৰু ল'ৰা ছোৱালী খিনিতো তো আপোনাৰ ৰখায় থ'ব নোৱাৰে ওলাই যাবই।
উম সেইটো এতিয়া মানে চৰকাৰে অলপ মানে গুৰুত্ব দিব লাগে এইখিনিৰ ওপৰত। আপুনি মানে কি কব বিচাৰে বাৰু টো দিব লাগে।
হয় হয় গুৰুত্ব দিব লাগে চৰকাৰেতো চাব লাগিব আৰু কোনে চাব।
আৰু কোনে চাব আৰু শিবিৰটো দিলেওতো ধৰক স্কুল চিস্কুল সেইবিলাকতো পানী হয়।
উম পানী হয়তো। এ মানে আপোনাৰ মানুহ আমাৰ বহুত খিনি মানুহ হয় ন সেইটোৰ তুলনাত বস্তু ইমান নাহে।
নাহে। আৰু শিবিৰ টো দ দিয়ে যদিও ইমান মানে ধৰক হেৰি নহয়। অ শিবিৰত আছে, আছে
সেইটোয়ে আছে অ
উ
সেইটো কাৰণে মানে বান পানী হোৱা ঠাই বিলাকত অকমান চৰ অ গুৰুত্ব দিব লাগে, খেতি পথাৰ, খেতি পথাৰ নষ্ট হোৱাৰ পৰা ধৰি আপোনাৰ গৰু-ছাগলী এৰাল দিবলৈ
এৰাল দিবলে জেগা নাই এইবোৰ
উম
মোৰ ঠুৱা-চঠুৱা দিব লাগে এইবোৰ
অ' আঁঠুৱা দিব লাগে আকৌ আপোনাৰ এতিয়া, অ' এই বানপানীতো হৈ যোৱাৰ পিছত বেছিকে হ'ব এতিয়া কাৰণে অ সেইটো কাৰণ এতিয়া ধোঁৱাটো দিব লাগে। আগতে দিছিলে এতিয়া মানে আপোনাৰ এইবিলাক গোট মানে, এ কমি গ'ল দিয়াতো, আগতে মোৰ দিয়া মানে মনত আছে তেনেকে ধক আমাৰ এইফালেও এতিয়া তেনেকে ধোঁৱা-চোৱা ইমান নিদিয়ে। এনেকে ফ্লাইটিচৰ কাৰণেটো পুৰা ধোৱা দিয়ে আগত আপোনালোকৰ সেইফালে দিয়ে নে বাৰু?
আমাৰ এইফালে আগতে দিছিলে এতিয়া এইবোৰ ধোৱা-চোৱা মানুহৰ ঘৰত এইবোৰ নায়েই, আজিকালি মানুহৰ ঘৰত এইবোৰ ধোঁৱা দিয়া, ধোঁৱা জ্বলোৱা এইবোৰ নাই, এইবোৰ হেৰি এইবোৰ গুড নাইট, অল আউত ওলালে
আহ সেইটো আৰু, সেইটো বহুত মানে বহুত ভাল ধোঁৱা-চোৱা গাড়ী বিলাকত যে দিয়ে
উম
আচলতে মাথাৰি এইবিলাক যদি ভালকে নিৰ্মাণ কৰে তেতিয়া বানপানীটো কমকে হ'ব।
হয়, হয়, এ এইবোৰ মানে আপোনাক খাই দিয়ে মানুহে তলৰ মানুহখিনিয়ে পইচা খায় কাম ভালকে নকৰে এ কি কৰিব চৰকাৰেতো ওপৰত ক কথাকৈও লাভ নাই মানে দিওঁতেটো ভালকেই দিয়ে কাম কৰিব লাগে কিন্তু তলৰ যি সিখিনি মানে এইবোৰ কাম লয়, সিখিনি সিহতি পইচা মাৰি দিব হ'বলৈ বিচাৰে বেছিকে পইচাটো খাবলৈ বিচাৰে, কাম নকৰে। তাৰমানে বস্তুবোৰ অকনমান কম জুৰি বস্তু দিয়ে।
অঁ, কিন্তু এইটো ভালকে যদি বনাই দিয়ে আপোনাৰ প্ৰত্যক বস্তু মানুহৰ সেইখিনি যদি ভালকে বনাই দিলেহেঁতেন, তেতিয়া প্ৰত্যেক বছৰে মানুহে মানে সেই পানীখিনিৰ সন্মুখীন মানে বিপ্‌
হ'ব লাগা নহয় অ', এতিয়া মানুহৰ এতিয়া মৃত্যুও হ'ব লগা হৈছে নহয় আপোনাৰ
অ'। এতিয়া মানুহে আপোনাৰ বস্তু বস ক'ৰবালৈ যাওঁত
বস্তু অঁ নিজৰ, কেতিয়াকে নিজৰ ঘৰখন চকুৰ আগতে নিজৰ ঘৰ খন গুচি যোৱা দেখিছে, কিমান বেয়া লাগে আমাৰ ইয়াত ইমান বেছি নহয়। হ'লেও দে খিছোঁ আও ওচৰে-পাঁজৰে।
উম্, সেইটোৱে মইও ভাবোঁ এটো মানে চৰকাৰে এটা ভাল পদক্ষেপ লব লাগে। মাথাউৰিটো মানে ভালকে মানে বন্ধাই দিব লাগে।
সেইটোয়ে- সেইটোয়ে।
বস্তা চস্তা দি থলে এইবোৰ এতিয়া, হয় হয়। বস্তা দিলে মাথাউৰি ক'ত ৰ'ব, মাথাউৰি ভালকে উম্‌ নিৰ্মাণ কৰিব লাগিব তেতিয়াহে।
উম
প্ৰত্যক বছৰে তেনেকে যদি মানুহ এনেকে সন্মুখীনে হৈ থাকিব লাগে তে ঘৰ চৰ বনাইনো কি লাভ?
কি লাভ, সেইটোৱে আমাৰ ইয়াত সেইকাৰণে ইমান ভালকে মানে পকা চকা ঘৰ বনাইও লাভ নাই যে। মানুহ আহিবলৈও তেওঁ হেই কৰে আৰু বেলেগলে যাবলে বিচাৰে। পতককে এতিয়া মাটি চাটিৰ দামো বহুত ন, কলে যাব। এনেকেই থাকিব লাগিব।
মাটি দামটো এতিয়া কতনো মানুহে পটককে ল'ব পাৰিব, এতিয়া যুগৰ পৰিবৰ্তন হৈ গৈছে
উম, প্ৰতি বছৰে মাটিত দাম বেছি হৈ-হৈ গৈ আছে।
উম। সেইটো চ- চৰকাৰে মানে ভালকে পদক্ষেপটো ল'লে নিজে আহি চাই পেলাই যদি বস্তুটো গুৰু
উম সেইটোয়ে- সেইটোয়ে, এ এম লে বোৰেও নাচায় নহয়, চব জেগা এতিয়া আমি এতিয়া দি পেলাই সেহেঁতক জিকাও, কিন্তু সিহঁতি পিছত আমাক গুৰুত্ব নিদিয়ে।
নিদিয়ে, এতিয়া সেই এখন ঘৰ বনাবলে কিমান কষ্ট কৰি এতিয়া দ জেগা বিলাকতো মানে পানী হোৱা জেগাবিলাকত কিমান মাটি দি- দি ভেটি ওখ কৰিব, এতিয়া কৰাৰ পাছতো যদি আপোনাৰ ঠাউৰিটো ভাঙি পেলাই আকৌ পানী আহে। প্ৰত্যেক বছৰে টো মানুহে ঘৰটো বনাই থাকিব নোৱাৰে ন?
অ' বুআ-বুঢ়ী মানে যিবোৰ বৃদ্ধা মানুহ সেই- সেইসমূহৰো মানে বহুতো অসুবিধা হয়। কিছুমানেতো খোজ কাঢ়িবও নোৱাৰে। এনেকেই
এটা মানুহবোৰ বাৰু দৌৰি মেলি যেন তেনে
উম, আৰু মানে এনেকুৱা হয়, কিছুমানতো চাকৰি চবৰটো চাকৰি নাই ন? প্ৰায়বোৰ আমাৰ গৰু ছাগলী সেইবোৰ মানে সেইবোৰ ওপৰতে আমি জীৱিকা নিৰ্বাহ কৰি থকা নিচিনা হৈ আছে কিন্তু এই বানপানী এ এবাৰ আহি পেলাই সেইখিনি তাৰ অনিচ ত কৰি গলো আমাৰ বহুত ক্ষতি হৈও যায়। আমিতো তাৰ একো ক্ষতিপূৰণ আমি নাপাওঁ। দিয়ে কিন্তু সেইখিনিয়ে যথেষ্ট নহয় মানে।ইমান প্ৰতিবাৰ ইমান মানে দাম কিনি আনি-মেলি প্ৰতিপাল কৰি ইমান ডাঙৰ কৰি পেলাই যদি সেয়াই গুচি যায় মৃত্যু হৈ যায়, তেনেকুৱাত। মানে পানী- না সহঁতক আকৌ সেই- কিমান কিটানো পইচা দিব, সেইকেটাইনো কিহৰনো কি হ'বনো মানে এনেকুৱা।
হয়, হয়। তাকেই বোলো মই বহুতদিন ফোন কৰা নাই। সেই বতৰ-চতৰো বৰ এটা ভাল নহয় খবৰ লওঁ বুলি। ফোন কৰিলে বোলে তাকে বাই তেতিয়া
ভাল কৰি ফোন কৰিলে এইবোৰে আমাৰ ঘৰৰ এইবোৰ কথাই আও পানী এতিয়া বৰষুণ হৈছে ভয় লাগে বৰষুণ দিলে যে আমাৰ যে বহুত ভয় লাগে আও।
চাই মেলি থাকিব। এতিয়া সাপ- মানে সাপৰ দিনটো পানী হোৱা।
এইবুলিও শুনি আছোঁ মাজে মাজে।
হয় হয় অ'। আৰু তেতিয়া হ'ব দিয়ক ৰাখিছোঁ।।